অহ শুনিছা?
অহ শুনিছো, কি কৰি আছা?
শুনিছানে?
অ শুনিছো কোৱা।
শুনিছানে?
অ শুনিছো শুনিছো কোৱা, কি কৰি আছা? হয় শুনিছানে?
হয় হয় শুনিছো, কি কৰি আছা?
অঁ নাই এনেই শুই আছো। গ ধৰক ভাত পানী খায় ভুজি বাজুক বাজি হলোঁ আৰু এতিয়া উঠিবলে মন যোৱা নাই আৰু। তুমি কি কৰি আছা?
মইয়ো এনে আছোঁ ৰবা।
অ।
এনেই আছো, খালা মানে চাহ খালো ৰবা এইমাত্ৰ। মানে ভাত খোৱাতে আজি সোনকালে খালো সেইকাৰণে চাহ খাবৰ মন গ'ল চাহ খালো সেইকাৰণে।
উম ভাল, ভালে খাব লাগে। পিছে গধূলি কলৈকো যোৱা নাই আজি নে এতিয়াহে যাবা?
যোৱা নাই আজি, গাটো অকনমান বেয়া হৈ আছে ৰ'ব আজি।
হয় বেয়া বেয়া সকলোৰে নেকি? মানে মোৰো একে হৈ আছে আৰু!
মানে বতৰৰ মহিমাটোৰ যেনেকুৱা আৰু অ ঠাণ্ডা গৰম মিক্স হৈ আছে না এইকেইদিন।
চবেই হৈছে আৰু গাটো মানে কেনেকুৱা দুদিন ৰ'দ দিলে দুদিন ঠাণ্ডা দিলে মানে,
শৰীৰটো আৰু শৈয্য কৰিব পৰা ন নোৱাৰাৰ দৰে হৈছে আৰু!
ধৰা স্বাস্থ্যটো বৰ্তমান বেয়া হৈ যায় আছে দিনক দিনে খাদ্যৰ ক্ষেত্ৰতে হওক বা আমাৰ মানুহবোৰে বৰ্তমান এলেহুৱা হৈছে আৰু কিছু সংখ্যক মানুহবোৰে।
অঁ হুম। মানে নে কেনেকুৱা আজিকালি মানে বতৰটো মানে গৰম না গৰম না ঠাণ্ডা দৰে হৈছে মানে।
সেইবাবে বেমাৰ আজাৰ ধেৰ, মানে মানে কেনেকুৱা আজিকালি আমাৰ আগৰ দৰে আগৰ মানুহ বিলাকে যেনে দৰে পথাৰত, কাম কৰিছিল বা ৰ'দ বৰষুণত এনিটাইম ৰ'দতে থকা বা এনি টাইম বৰষুণতে থকা দৰে আছিল আৰু, বা আমি আমি বোৰৰ এনেকুৱা হৈছে মানে আমাৰ দেউতা হতে থাকিব পাৰে বাৰু, কিন্তু আমাৰ মানে তেওঁলোকৰ তলৰ চামটোৰ পৰা এনেকুৱা, এ বেয়ানো তেওঁলোকৰ তলৰ মানে দুটা তিনিটা চেমৰ পৰা মানে আমাৰ চেমটো বুলিয়ে ধৰি লব কৰো বাৰু ওপৰৰ চেমটো নকৰোঁ মানে এনেকুৱা হৈছে অৱস্থা মানে আমাৰ আমাক মানে কেনেকুৱা কষ্টটোতো কৰিব নেজানো অৱস্থাটো। কৰিব তাৰ ফলত আৰু আমাৰ মানে আমি এলেহুৱাতো হৈছো হৈছো মানে ঘৰৰ শৰীৰটো মানে অলপ ৰ'দ মানে বেছিকৈ ৰ'দো সহ্য কৰিব নোৱাৰে বেছি বৰষুণ দিলেও জ্বৰ হয় সেনেকুৱা কোৱাৰ দৰে হৈছিল শৰীৰটো।
হয়। একেবাৰে ঠিক কথাই কৈছা যে আমাৰ আমাৰ সৰুৰে পৰা আমাৰ অ লগৰবোৰ যদিই কবলৈ যাওঁ এতিয়া সময়ত আমাৰ ল'ৰা ছোৱালীবোৰক বিশেষকৈ মাক দেউতাক কষ্ট কৰিব নিদিয়ে তাক অ ভাল তাৰমানে উওলাহত আৰু ডাঙৰ দীঘল কৰিব বিচাৰে আৰু অ সেইকাৰণে ধৰি লোৱা সহ্য কৰিব পৰা যিটো এলেহুৱা ভাৱ আৰু আমাৰ অ মনত আৰু জো জাগি
উম
এইটো আমাৰ ডাঙৰলৈকে আৰু থাকি যায় আৰু সেই ডাঙৰো আমি একো আৰু কষ্টৰ কাম বা আমি কিছুমান আৰু সকলো ধৰণৰ কাম কৰি আৰু কৰিবলৈ আৰু আমাৰ এলাহ যেন আৰু ইয়াত অনুভৱ হয় মনত যাৰ ফলত আমাৰ দেহৰ যিখিনি চলাচল লগ সেইখিনি ভালদৰে নহয় আৰু যাৰ ফলত স্বাস্থ্যৰ অৱনতি হবলৈ ঘটে
মানে কেনেকুৱা ভাব আমাৰ মা দেউতা বোৰো কেনেকুৱা ভাব মানে মই যিমান খিনি কষ্ট কৰিছো আৰু ত কৰিব নালাগে আৰু এনেকুৱা ধৰণৰ ভাৱটো আমাৰ মা দেউতাৰ আছে আৰু মানে চাবা তুমি আমাৰ মা দেউতাসকলৰ কেনে কোৱা তুমি আমাৰ মা দেউতা দেউতাহতে বহুত কষ্ট কৰিছে সৰুৰ পৰাই ক কৰিছে সেইবাবে তেওঁলোকে ভাবে কি তোৰ মইতো কষ্ট কৰিছোয়ে মানে ম আমাৰ আমি যিখিনি দুখ পাইছো ল'ৰা ছোৱালীৰ পৰা সেইখিনি দুখ পাব নালাগে বুলি ভাবে আৰু মই মানে মোৰ মতে আৰু
হয় হয় খিনিয়ে আহিছে ক'বলৈ গ'লে তো আমাৰ মা দেউতাসকলে আমাক আমি সেইটো ব্যৱস্থাৰ বাই বা আমি জেগা নোহাক বাই আমাক কষ্ট কৰি আহো যেতিয়া আমাক যি সেই কষ্টটো নোপোৱাকৈ আৰু আমাক বা ভাল এক ধৰি লোৱা এক সংস্থাপন দিবলৈ তেওঁলোকে চেষ্টা কৰি যাতে সেই ক আমি কৰিব নালাগে বা তাৰমানে আৰু সেনেকুৱাই ধৰণৰ বিশষকৈ চাবলৈ গ'লে বৰ্তমান
কৰিব নালাগে যদি
হয় বা আমাৰ খাদ্যৰ ক্ষেত্ৰতো আমাৰ ক'বলৈ গ'লে আমাৰ বৰ্তমান সময়ত আমাৰ সৰু সৰু ল'ৰা ছোৱালী আদি কৰি আমাৰ ডেকা বয়জেষ্ঠ লোকসকলেও আৰু আমাৰ বাহিৰা বস্তুৰ কিহে আৰু বৰ্তমান সময়ত আৰু আসক্তি বাঢ়িছে। যাৰ ফলত আমাৰ দেহৰ পেটৰ অসুখৰ পৰা আদি কৰি আমাৰ অন্যান্য বেমাৰবোৰে আমাৰ গাত দেখা দিব ধুৰিছে। এতিয়া তুমি চাবা যে আমাৰ সৰু ল'ৰা-ছোৱালীৰ সৰু ল'ৰা-ছোৱালীক যদি ক্ষেত্ৰত ক'বলৈ যাওঁ তেওঁলোকে সৰুৰে পৰা আৰু প্লাষ্টিকৰ পেকেটত থকা বিভিন্ন ধৰণৰ আহ এইবিলাক আলুৰেই হওক চিপ তেনেকুৱা লগতে আমাৰ ফাষ্ট ফুড জাতীয় খাদ্যৰ প্ৰতিহে বেছি আৰু আকৰ্ষিত বা তেওঁলোকে সেইবোৰ মুখ মুখৰ আৰু জুতিৰ কাৰণে খাই ভাল পায়। কিন্তু আমি সকলোৱে জানো যে সেই সৰু ল'ৰা-ছোৱালীবোৰৰ আমাৰ ডাঙৰৰ দৰেৰো হজম শক্তিটো একে নহয়। আৰু সেইটো খোৱাৰ ফলত সেই সৰু ল'ৰা-ছোৱালীটোৰ দেহত আৰু সেই সজম শক্তিটো নোহোৱাৰ ফলত আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিষৰ লগত আদি কৰি সেই সৰু অৱস্থাৰ পৰাই বিভিন্ন ৰোগত তেওঁলোকে আক্ৰান্ত হ'ব লগা হয় আৰু।
মানে, মা-মানে কেনেকুৱা আজিকালি মানে সেই মানে খাদ্যৰ ক্ষেত্ৰত তুমি যি যিদৰে কলা মানে আজিকালি কেনেকুৱা আমাৰ ল'ৰা-ছোৱালীবোৰে সেইবোৰ খাদ্য বেছি ভাল ভাল পায় মানে ফাষ্ট ফুড জাতীয় খাদ্যবোৰ মানে কেনেকুৱা সেইবোৰ তুমি কোৱাৰ দৰে সেইবোৰ খাদ্য আমাৰ শৰীৰৰ বাবে প্ৰয়ো ভাল নহয় আৰু ভাল নহ'লেও মানে
হয়।
তেওঁলোকে খাই ভাল পায় বা মুখৰ জুতিৰ বাবে আনে সেইবোৰ সেইবোৰ খালে মানে আমাৰ কেনেকুৱা তুমি কোৱাৰ দৰে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়। যেনে আমাৰ ধৰি লোৱা উম উ আমাৰ বিশেষকৈ হয় আৰু মানে কেনেকুৱা আহ এই গেষ্টিক গেষ্টিকৰ বেমাৰ গেষ্টিকৰ প্ৰব্লেম হয় আৰু আমাৰ এইবোৰ বেমাৰৰ ফলতাৰ আমাৰ কেনেকুৱা হয়। গেষ্টিকটো হ'লে আমাৰ ডৰুত ডেৰুতো একো খাবলৈ মন নাযায় বা আমাৰ মানে কেনবা এটা মুখ খা গন্ধ এটা মুখেৰে আহি থাকে আৰু সেইবোৰ কাৰণে এইবোৰ আমাৰ ভাল নহয় আৰু শৰীৰৰ বাবে। বা ঠিক সেইদৰে আমি সেইবোৰ খাব নালাগে বা আমাৰ ধৰি লোৱা আমাৰ আজিকালি এনেকুৱা দেখা পোৱা যায় মানে ধৰি লোৱা আমাৰ ঘৰৰে ল'ৰা-ছোৱালী বোৰৰ কথা কওঁ আমাৰ যেতিয়া আমাৰ মানে আমাৰ মমাঠেৰ ভাইটিটোৰে কথা কওঁ আমাৰ যেতিয়া সি মানে একো নাখাও খুজিব ন, নাখাওঁ খুজিলে কেনেকুৱা কৰে মানে তই কি, এইটো এইটো বস্তু নাখাই নাখালে মানে আনি দেই আৰু মানে কেনেকুৱাতো ধৰি লোৱা তুমি মই ময়ে ধৰিলো মইয়ে ক'লো কি মই মানে এই চিপচ নাখাও মোক এইটো বস্তু লাগিব আৰু। মান অ চিপছ নাখাও নহয় কিবে ক'লো, মানে কেনেকুৱা মই ভাত নাখাওঁ মোকই মই-মই মানে এই চিপচ খাম বা কিবা ফা ফুড জাতীয় বস্তুবোৰ খাম। মানে মা দেউতা সতে কেনেকদৰে ভাবে মানে পটকে আনি দেই আৰু মানে নাখাও বুলি কৈছে ভাতটো নাখালেও এইটো খালেও হ'ব আৰু এনেদৰে ভাবি কিন্তু আনি দেই কিন্তু সেইটোৰ পৰাই যে আমাৰ কিটো কিমান মানে অ অসুবিধা হৈছে সেইটো নাভাবে আৰু কিমান বেমাৰৰ সৃষ্টি হৈছে সেইটো নাভাবে আৰু তেওঁলোকে।
হয় ল'ৰাটোক বা ছোৱালীটোক সেইখিনি সময়ত জিত পোৱাৰ কাৰণে সেই বস্তু আনি দিয়ে কিন্তু সেই জদ কৰোৱাৰ ফলত যে তেওঁলোকৰ দেহৰে কেনেকুৱা আৰু স্বাস্থ্য তো বেয়া দিশেত খা খাব এইটোৰো তেওঁলোকে নাভাবে গতিকে আমি তেনেকুৱা ধৰণৰ কথাবোৰ ভাবিব লাগে বা আমি সেইবোৰ আৰু খাবলৈয়ও বাধা দিব লাগে তেতিয়াই আৰু আমাৰ সেই সৰুৰ সৰুৰ পৰা আমাৰ স্বাস্থ্যৰ যিটো গ্ৰোথ সেইটো আমাৰ লাহে লাহে আৰু ভাল ভাল হ'ব ধৰিব গতিকে আমাৰ ডাঙৰৰ ক্ষেত্ৰতো যদি বিশেষকৈ লৈ যা আমাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বিভিন্ন কাৰণ আমাৰ দেহত আহ দেখা দিব পাৰে যেতিয়া চোৱা আমাৰ বৰ্তমান সময়ত আমি বাহিৰলৈ বা তুমি বা মই যদি এনে আৰু ৰাস্তাৰ পিনে ওলাই যাওঁ তেতিয়া তুমি দেখিবা যে বহু সৰা সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডেকা আহ বয়োজ্ষ্ঠ লোকসকলে আৰু ৰাস্তাৰ চুকত বা কোনত অ মাদক দ্ৰব্য বা আমাৰ চিগাৰেট সুৰা পাণ আদি পৰি থকা আমি দেখিবলৈ পাওঁ যদি আমি ৰাস্তা ঘাট বা আমি চহৰৰ পিনে যদি আমি ওলাই যাওঁ সেইটো তেওঁলোকে যেতিয়া সেৱন কৰে সেই সেৱন কৰাৰ ফলতটো আমাৰ বাহটো দূষিত হয়েই লগতে তেওঁৰ নিজৰ স্বাস্থ্যতো কেনেকে কেনেকুৱা ধৰণে অৱনতি হয় বা কেঞ্চাৰ জাতীয় ৰোগে যে আক্ৰান্ত হয় সেইটো তেওঁলোকে জানিও আৰু সেইবোৰ তেওঁলোকে সেৱন কৰে যাৰ ফলত আৰু আমাৰ বিভিন্ন স্বাস্থ অৱনতি হোৱা আমি দেখিবলৈ পাওঁ গতিকে তেনেকুৱা ধৰণৰ আমি আহ দ্ৰব্য বা আমাৰ অ, মাদক জাতীয় পবোৰ আমি পৰাপশ্ৰমে আৰু পৰিহাৰে কৰিব লাগে আৰু
মানে কেনেকুৱা আমি মানে মোৰ মতে আৰু আমি নাখোৱাকৈ - নোখোৱাকৈ থকাতটো ম মোৰ মতে ভাল আৰু কাৰণ চাবা যেতিয়া তুমি মাদক দ্ৰব্যতটো খাবা তোমাৰ মানে প্ৰথম অৱস্থাত তোমাৰ একো নহয় তোমাৰ মানে কি ভাল লাগি থাকিব মানে তুমি খালা ন মই - মই নিজে প্ৰমাণ পোৱা কথা আৰু মই এতিয়া নাখাওঁ ব আৰু মানে কেনেকুৱা মই এতিয়া খাই আছো খাই থকাতে মোৰ মনতটো ভাল লাগি থাকিব মানে কেনেকুৱা তুমি চবা এটা টেনচনত থাকিবা টেনন ফ্ৰী কিন্তু তোমাৰ পিছত আৰু সেইটো বস্তু ল লগাৰ দৰে হৈ যায় আৰু তোমাক প্ৰয়োজন হৈ যায় আৰু তুমি দিনক দিনে তুমি সেইটো বস্তু বিচাৰি থাকিবা বা সেইটো বস্তু যদি তুমি নোপোৱা মানে তোমাৰ টেনশ্যনটো আৰু বেছি হৈ যোৱা দেখা পোৱা যায় বা তোমাৰ বিভিন্ন চিন্তাই মাথাত - মাথাত মানে উম, মাথাত আহে আৰু চিন্তা বোৰ আহে সেইবোৰ ক্ষেত্ৰতো তুমি যদি সেইটো খুৱাব কু বন্ধ কৰি দিয়া তোমাৰ দুদিন চিন্তা থাকিব বা তুমি মানুহে আজিকালি মানে তুমি - তুমি ধৰি লোৱা তুমি এজন ল'ৰা বা ছোৱালী ল'ৰা বা মানুহ এজনক সুধিবা তই বস্তুতটো মাদক দ্ৰবতো কিহৰ কাৰণে খাইছ ত ক'ব কি মোৰ চিন্তা হৈছে বহুত সেইদৰে তুমি - তুমি সুধি ছাবা সেনেদৰে কব সেইটোৰে কোৱাৰ কাৰণটো হ'ল তেওঁলোকে মানে কেনেকুৱা ভাবে সে সেই বস্তুটো খালে আৰু চিন্তাটো কমি যায় বুলি ভাবে কিন্তু তাহতে সিহতে নাভাবে যদি এইটো পোৰা আমাৰ ক্ষতি হয় আৰু সেইটো নাভাবে মানে
এতিয়া কবলৈ গ'লে আমাৰ লৰাৰ ক্ষেত্ৰতে নহয় এইটো আমাৰ বৰ্তমান সময়ত আমাৰ ছোৱালী এইবোৰৰ ওপৰত বেছি আসক্ত বাঢ়িছে আৰু খাবলৈ। যাৰ ফলত তেওঁলোকৰো স্বাস্থ্যৰ অৱনতিটো কোৱা আমি দেখিবলৈ পাও আমি যদি এখন হস্পিতাল বা আমি চিকিৎসা লয়ত যাও গতিকে আমি ধৰি লক তুমি যেনেকৈ ক'লা আমাৰ অ', কিবা চিন্তা হ'লে সেইবোৰ খাই বুলি যে কোনোবাক দিলে ক'লা হয় সেইটো খাই কিন্তু আমি চিন্তাত সেই বস্তুটো খোৱাৰ উপৰি আমি সেই ধৰি লোৱা আমি য চিন্তাৰ আৰু সেই বস্তুটো যদি তুমি খোৱাও সেই বস্তুটো আমি পৰিহাৰ হে আৰু কৰিব লাগে বা নাখাবলৈহে আৰু চেষ্টা কৰিব লাগে, গতিকে সেইয়াই আৰু গতিকে ঠিক আছে বাৰু দিয়া। কথা পাতি ভাল লাগিল তোমাৰ লগত বা বহুতো কথা আৰু জানিবা পাৰিলো তোমাৰ পৰা।
উম।
দিয়া পিছে।
দিয়া দিয়া।